হেল্লৌ' অঁ'।
কি কৰি আছ?
এ হাঁহ মুৰ্গী গেইটা গঁৰা়লত সোমোৱালো।
অঁ'
সোমোৱাই লৈ এতিয়া অলপ বহি লৈছো।
অঁ' মই এই কাম বন গিটা কৰি আজৰি হৈছো।
অঁ'
মই বোলো এই আবেলি চাহৰ লগত খাবলে একো নাই এতিয়া।
অঁ'
তাকে বোলো নিমকি কেইটামানকে বনাওঁ বুলি পেলাই অকণ যোগাৰ কৰিব লৈছোঁ।
অঁ অঁ নিমকি বনাবলে জান?
অঁ' জানো, কিয় তয় নাজান নেকি?
এই মই বনালে ভাল নহয় মানে, অলপ টান টান নিচ- চিনা হৈ থাকে, একেবাৰে কোমল হৈ নাযায় গৈ। অঁ' নিমকিটো ফুলি ফুলি যায়, ভাজা পিছত- ফুলি যায় গৈ পেলাই কিন্তু, টান টান নিচিনা হৈ যায়।
অঁ' সেইটো হেৰি কিবা বস্তু কম হয় চাগে দিয়া।
অঁ' তাকে এতিয়া কি হয় জানো প্ৰতিবাৰতে তেনেকুৱা হয়।
অঁ' তোমাৰ এ হেৰি কৰিব লাগে ময়দা- ময়দা গেটা ভালকে ৰিফাইন অকণ দি পেলাই সানিব লাগে। তাতে ধৰি ল তই কণীও দিব পাৰ দুটা তিন- তামান অঁ ময়দা খিনি অনুযায়ী তই কণী দিব পাৰ।
অঁ অঁ।
তাৰপিছত কালজিৰা কেটামান দিব লাগে ৰিফাইনটো দি নিমখ অকমান দি পেলাই জোখমতে- ধুনীয়াকে সানিব লাগে, সানি- পেলাই মানে তই হেৰি কৰি পেলাই অলপ সময় ঢাকন দি থৈ দিব লাগে।
অঁ' ঢাকোন দি থলে মানে বস্তুটো ভাল হয় ন।
অঁ' ভাল হয়, ফুলে যে বস্তুটো সে ভাল হয়। থৈ দি পেলাই মানে তাৰপিছত আৰু অলপ সময় পাছত তয় বেলি পেলাই ধুনীয়াকে- ৰিফাইন আকৌ ৰিফাইন দি পেলাই তই ভাজিব পাৰ, কেতিয়াবা তই ডালডা দি পেলাই- সানি পেলাই ৰিফাইনটো ভাজিব পাৰ, তেতিয়া ধুনীয়া মানে নিমকিটো বালিয়া বালিয়া নিচিনা হয়। সেই ফুচফুচিয়া হৈ খাই বেছি ভাল লাগে, ডালডা দি সানি পেলাই ৰিফাইনত- ভাজিলে, তেতিয়া মানে নিমকিটো আৰু ধুনীয়া হয়।
অঁ'
হে তাকে বোলো কেইটামান বনাও এতিয়া ৰ। চাহ খাবলে একো নাই, দোকানৰ বিস্কুট খাবলে মন নাযায়।
বিস্কুট খিনি খাই থাকিবলৈ মন নাযায় একো বিস্কুটে ভাল নালাগা হৈ যায় একো।
অঁ'
ঠিকেই ময়ো কেটামানক অঁ'।
কৈছে বোলে হেৰি কৰি পেলাই মায়ে নিমকি কেইটামানকে বনা তাকে যোগাৰ কৰি পেলাই বনাব লৈছো।
অঁ মই এনেই হেৰি বনাও এই খুৰমা বনাইছিলো ভাল হৈছিলে কিন্তু বনাওঁতে এ সু মিঠা লাগে যে এইটো বগা বগা এইটো সেইটো অঁ সেইটো সেয়াই হেৰিতে মইদা দিয়ে বনাইছিলো
অঁ
তেনেকে নিমকি মানে যেনেকে হেৰি কৰে সানে তেনেকে ৰিফাইন সানি ল'ব লাগে তাৰপিছত তেলৰ ৰিফাইনত ভাজিব লাগে কাটি পেলাই সৰু সৰু কৰি মানে ৰিফাইনত ভাজিব লাগে
অঁ
ভাজাৰ পিছতে তাৰপিছত অলপ মানে হেৰি এক্সট্ৰাকে আকৌ চেনি চেনি পানী মানে হেৰি বনাই ল'ব লাগে।
অ
চেনী মানে পানীখিনী পগাই লব লাগে অ, ধুনীয়াকে অকণ ডাঠকে চেনী পানী পগাই লব লাগে। তাৰপিছতে তেলত ভাজি পেলাই। সেইখিনি মানে আকৌ অলপ, অলপ ঠাণ্ডা হ'বলৈ দি।
অ
চেনি পানীখিনি দি দিব লাগে। দি দিয়া পাছত ধুনীয়া হয়।
আহ, আহ, আহ। সিদিনাখন মানে মই জলপান কেইটামান খুন্দিছিলো। তাৰপিছত জলপানকেইটা শেষ হ'ল যে। ত মই বোলো হেৰি আৰু ৰ, আজি নিমকি কেইটামানকে বনাও বোলো।
অঁ
চাউল আছে, হা?
ওখোৱা চাউলৰ সান্দহটো।
অঁ
অ
সেয়াই ভাজিছিলো কেইটামান শেষ হ'ল, খুন্দিছিলো।
খুন্দলি নে ঢেঁকী খুন্দিলি নে মিক্সাৰত?
মিক্সাৰ এটা খুন্দিলো, ঢেঁকী এতিয়া ঢেঁকী হ'লে ধৰি ল দুজনী মানুহ লাগেই।
অঁ
তাৰপিছত অকলে অকলে যে, সেইকাৰণে মিক্সাৰতে খুন্দিলো। এনে বিহু চিহু হলে ধৰি লও তেতিয়া মানুহ লগ পোৱা যায় ধৰি লওক তেতিয়া, হেৰি দুজনী তিনিজনী লগ লাগি। তেতিয়া ঢেঁকীত খুন্দিব পৰা যায়। এইটো এতিয়া এনে আন চিজনত খুন্দিলে তই ক'ত মানুহ পাবিগৈ। সেইকাৰণে আৰু মিক্সাৰতে খুন্দিলোঁ।
বিহুতেতো ধুনীয়াকে মানুহৰ লগত মানে লৈ পেলাই সু প যায় ন ইজনী, সিজনীৰ লগত লগ লাগি।
লগ লাগি খুন্দিব পৰা যায়।
অ, আমিও তেনেকে খুন্দে। সান্দটো ঢেঁকীত খুন্দা সান্দটো তেও খাই বেছি ভাল লাগে।
ভাল লাগে আৰু মিক্সাৰটো ধৰি লওক গুড়া হৈ যায়গে।
গু়ৰা হৈ যায়, এইটো মানে এই কৰা গুৰি বুলি কয় যে কৰা গুৰি নিচিনা হৈ যায়।
অ, কৰাই গুৰি নিচিনা হয়। আৰু ঢেঁকীত খুন্দাটো মানে চেপেটা চেপেটা চিৰা নিচিনা হয় যে। সেইটো মানে গাখীৰৰ লগত হওঁক, দৈৰ লগত হয়, খাই বেছি ভাল লাগে আৰু।
অঁ, আমি তেনে অঁ- আমি মানে এনেকে বিহুতে খুন্দা, বহাগ বিহুত কেইটামান খুন্দিছিলো যে।
অঁ।
সৰহকে আছিলেই হে তাকে কেতিয়াবা খাবলৈ মন গলে খাওঁ আৰু।
অঁ।
ছোৱালীজনীকো কে লাগিয়ে থাকে ইটো-সিটো। সেইকাৰণে মানে বিহুতে- অৰহে খুন্দি পেলাই থৈ দিছিলো যে সান্দক।
অঁ।
আছেই মানে কেইটামান-কেইটামান তাকে দিওঁ কেতিয়াবা।
অঁ।
গাখীৰ আনি লেগে।
অঁ, দোকানৰ বি- স্কুট চিস্কুট বিলাক সদায় ভালো নালাগে খাই, কেতিয়াবা নিজে বনোৱা বস্তুও খাবলৈ মন যায়।
অঁ।
উম, মাঘ বি- অঁ, এই মাঘৰ বিহুতে বেছিকে জলপানটো মানুহে বনোৱা যায়, হয়নে?
অঁ, বতৰটো মানে ঠাণ্ডা পৰে যে তেতিয়া।
অঁ, ঠাণ্ডা দিন জুই অঁ, ঢেঁকী দিওঁ ভাল লাগে। ঢেঁকিটোৰ ন যিমানে দিম টিমানে মানে গৰমতটো লাগে যে ভাল লাগি যায় আৰু জুই ওচৰত - অঁ, জুই ওচৰত মানে জুই- পুৰা পুৰা ধুনীয়াকে জলপান ভাজি থকা মানুহজনীও ভাল লাগে। এ বহাগৰ বিহুত অলপ কষ্ট হয়, গৰমতটো পৰে যে।
গৰম বেছি পৰে যে। তাকে মই বোলো চাউল আৰু কেইটামান আছে, আজি বোলো ৰ নিমকি- কে বনাই দিওঁ কৈ হেৰী কৰি পেলাই খৰকে বনাম আৰু কেইটামান।
অঁ।
মু থৈ দিলে ধৰি লওঁক, কেইদিনমানলৈ খাব পৰা যাব।
অঁ।
তাৰ পিছত বোলো আকৌ তেতিয়া জলপান আকৌ কেইটামান মিক্সিতে আকৌ খুন্দিম বুলিম- ভাবিছো, ন দোকানৰ বস্তু সূপা সদায়-
উম।
তাকে।
বৰষুণৰ দিনত এতিয়া ঢেঁকী জলপান খুন্দিব দিগদাৰ, আমাৰ ঢেঁকীটো আৰু দিগদাৰ। পানী পৰি থাকে যে, বৰষুণৰ পানী পৰে যে, একো- শুনিবই নোৱাৰি, সেইটো কাৰণে- এতিয়া পিঠাগুড়ি কেইটামান খুন্দিম বুলি মই ভাবি আছিলো ঢেঁকীৰে।
অঁ।
সেইবোৰ খুন্দিব নোৱাৰি আৰু ঢেঁকীত এতিয়া। মিলতে খুণ্ডাই আনিব লাগিব, অঁ।
উম, ধৰি লও মানে ঘৰৰ ভিতৰত হলে তেতিয়া ভাল।
তালৈ আমাৰ-
ঢেঁকীটো সদায় ভিতৰ হ'ব লাগে। অঁ, বাহিৰত হলে মানে বৰষুণ পৰে যে আচাৰ পানী- পৰে, তেতিয়া খুন্দিবলৈ মানে জেগাখিনি বেয়া হৈ থাকে খুন্দিবলৈ মন নাযায় আৰু।
অ ভাল নালাগে খুন্দিবলৈ।
অ।
নে বজাৰ ফালে ওলাই যাবি নেকি?
অ যাম বুলি ভাবিছোঁ এপাক।
অ'।
কিমান সময়ত যাবি নো?
এতিয়া কাম আজৰি হৈ লও ঘৰ-দুৱাৰ সাৰিবলৈ আছেই। হাঁহ মুৰ্গী কাঁইট বান্ধি লৈছোহে, ঘৰ কেইটা জাৰু দি লওঁ। জাৰু দি পেলাই তাৰপিছত অলপ মানে সন্ধিয়া টাইমতে যাম আৰু, সেই এনেইতো ওলাই যোৱা নহয় খিনি সময়তে অলপ ওলাই যাব লাগিব, আহিবি একেলগে যাম বজাৰলৈ। অ উম এ পাচলি কেইটামান আনিব লাগিব,
অ অ ময়ও পাচলি কেইটামান আনিব লাগে। পাচলি কেইটামান আনিব লাগে তথ সৰু কিবা দালি-চালি কেইটামানো আনিব লাগিব।
অ আমাৰো তেনেকুৱা দালি নাইকিয়া হৈ আছে ঘৰ বজাৰ।
অ।
এ লৈ আহিব লাগিব।
অ অ মইও কাম কেইটা কৰি লওঁ বাৰু।
অ কাম কৰি পেলাই
কাম কৰিম মানে কি এইকেইটা ধুনীয়াকে সানি কৰি থৈ যাম আহি পেলাই ধৰি লওঁ ভাজিব পাৰিম আৰু।
অ অ অ হেৰি কি বুলি কয় একেবাৰে কাত তি সৰহকে কাটি লওঁ নে এনে এ এখন এখন ৰুটি বনাই কাটি কাটি ভাজি থাকো?
মানে কেতিয়াবা কি কৰো একেবাৰতে কাটি লওঁ।
হম।
তাৰপিছত আৰু কেতিয়াবা কি কৰো এ এটা এটাকে উম হেৰি হ'লে মানে তেতিয়া এটা এটাকৈ বেলি পেলাই কাটি পেলাই পুৰি থাকোঁ।
এটা এটাকে বেলি পেলাই কাটিলে মানে পুৰিলে তেতিয়া ভাল হয় গোটেই খিনি লগ লগালো বেয়া হয়, লাগি যায়গৈ উম।
যি ধৰে
তেলত দিলে যেনিবা এৰাই যায়গৈ কিন্তু তথাপিও মানে হেৰিটো মানে নাই নাইকা হৈ যায় গৈ। নিমকি মানে যিটো ডিজাইন সেইটো নাইকিয়া হৈ যায় গৈ। অ বেলেগহে হৈ যায় গৈ নিমকি নিচিনা নালাগে দেখিবলৈ, হয় নে?
অ উ।
উম।
অ হেৰি কৰি পেলাই মই সানি কৰি থৈ পেলাই যাম আৰু।
অ।
আহি পেলাই বনামহি।
অ ৰাতিলৈ কি ঘৰত নাই ওলাই গ'ল।
অ।
ৰাতিলৈ কি বনাবি?
ৰাতিলৈ, ৰাতিলৈ পচলা পচলা ভাজিম, পচলা আৰু বুট। কল পচলা যে
অ অ এই ভীমকলৰোটো ভীমকলৰ পচলাটোহে খাই আছিলাই দেখোন, অ
পিন্দৈ লৈ আহিছিলে টাউনৰ ঘৰৰ পৰা তাত আছে যে ভীমকল তাৰপিছত সেয়া আনিছিলে তাকে বোলো ৰাতি কাট বুট দি পেলাই ভাজিম তাৰ পিছত এনেই ৰঙলা চঙলা এনেকে মিলাই খাইও ভাল লাগে হ'লেও মোৰ মানে গেছ উঠি আছে যে মই বোলো নাই ৰঙালাও নাখাওঁ।
অ,
বুটৰ সৈতেয়ে ভাজিম।
অ গেছ উঠি আছে যদি ৰঙালাও নাখাবি দিগদাৰ
অ দিগদাৰ কৰিব যে ৰাতিপুৱা গেছৰ পিল খাইছোঁ।
অ,
যেন বোলো নাই গোবিন দই কৈছে বোলে নাই বুটে আৰু হে পচলা আলু এনেকে হেৰি হেৰি কৰি বিলাই অকণমান ভাজিবা।
অ',
তাকে এ উম হেৰি চেৰিও ভাল গা চাও ভাল নহয় যে মাংস চা মাংস খাবলৈও মানে মন যোৱা নাই এতিয়া।
অ, অ,
সেইকাৰণে মানে ভিনুক মানা কৰিছো মাছ মাংস একো আনিব নালাগে।
অ, মই এতিয়া এই পিছফালে বহি আছোহি।
অ,
এ পিছফালে মই হেৰি কি বুলি কয়? ডাউক চৰাই দেখি আছো মানে এতিয়া কি পোৱালি কেইটা কিবা মুৰ্গী পোৱালি নিচিনা দেখে হয়নে?
অ আমাৰো পিছফালে ওলাই নহয়।
অ ডাউক চৰাই পোৱালি দেখিছ পোৱালি বিলাক দেখি অ একেই দেখিবলৈ মুৰ্গী পোৱালি নিচিনা লাগে।
অ একেই মুৰ্গীটোৰ নিচিনাই আৰু খালি সেহঁতৰ মাত টোহে বেলেগ মানে
অ' অ' ডাঙৰ হ'লে আকৌ দেখিব বেলেগ হৈ যায়গৈ। কিন্তু সৰু অ' পুখুৰীটোৰ তাৰমানে পাৰে পাৰে ঘূৰি ফুৰিছে যে।
অ'
অ' দেখি বৰ ধুনীয়া লাগিছে দেই।
অ' ত হাঁহ পোৱালি কেইটা আনিলেনো?
হাঁহ পোৱালি অ' আগ আগৰ দুটামান আছিলেই তাৰপিছত আকৌ সিদিনাখন আনিছে পাঁচটা লৈ আহিছে।
অ' কণী পাৰিছে নে?
অ' অ' আগতে থকা কেইটাই কণী পাৰি আছে।
অ' এইবাৰ পোৱালি দিলে মোকো এযোৰ দিবিচো
অ' হ'ব দে দিম হ'ব দে দিম।
অ'
এই উমনি লোৱাৰ পিছতহে আৰু উমনি লোৱাই নাই। এ কণী পাৰি আছে। যদি ভালে ভুলে হয় গৈ আৰু তেনেহ'লে দিম আৰু, ডাঙৰ এ কি আৰু। পোৱালী বিলাক এৰি দিবলৈ নোৱাৰিই এই মেকুৰী থাকিহে কুকুৰ থাকে।
অ'।
উ মানুহ নাথাকিলে সিহঁতে খাই শেষ কৰে।
অ', লপকে ধৰি লৈ যায় আৰু।
অ', তাকে আহি ধৰিলে হেই হেই কে খেদা লৈ মানে কবাই পাই গৈ।
অ', সিহঁতে মুখত ধৰা পিছত আৰু এৰি থৈ নাযায়।
অ', লৈ একে উম পিছত গ'লে মানে নাপায়গৈ আৰু ধৰিবলৈ।
চাই নাথাকিলেই বিপদ আৰু, সিহঁতক ৰখি থাকিব লাগে।
অকণ মাজে, মাজে চাই থাকিব লাগে আৰু মানে।
এই হাঁহ কেইটা মানে পুহি লৈ এতিয়া ক'তো যাবওঁ নোৱাৰো ভালকে।
অ', এই এইবিলাক বস্তু থাকিলে ধৰি লওঁক সেইটো আৰু, ক'ৰবাত নিশ্চিন্তকে তই ফুৰিবলৈও যাব নোৱাৰ
অ'।
সেইকেইটা হেৰিয়াতে ধাণ্ডা থাকে।
মানে থাকিম বুলি পেলাই মানে আলহী ঘৰতো কেতিয়াবা যাবওঁ নোৱাৰো। হাঁহ মুৰ্গী কেইটা পুহি লৈছো।
অ', সন্ধিয়া টাইমত সিহঁতক বান্ধিবই লাগিব।
দিগদাৰ হয় আৰু মানে।
হেই মইয়ো তাকে কৈ, অ'।
উম।
হ'ব দে।